অ, কি কৰি আছা?
অ, কি কৰি আছা? এ এনে আছো অফিচত আছো। তুমি?
অ, মই এনে আছো আৰু ঘৰত।
অ, কৰবাত ফুৰিবলৈ যোৱা নাই নেকি? আজি মানে বেডৰো বহুত ভাল আছিল।
অ, আজি যোৱা নাই ৱাৰডাৰটো ভালেই
হয়, হয়, হয়, হয়, মানে এনে ভাবিছা নে? নাই নাই মই মানে অফিচতে আছিলোঁ।
অ,
হয়, ত অ, এনে ভাবিছা নে ক'তবা যাম ফুৰিবলে?
অ, নাই ভাবা আজি নাযাও চাগেই কতে
অ, আজি নোযোৱা মানে কতো?
অ,
অ', মানে তুমি নিজৰ কাৰণে শ্বপিং কৰা না?
অ', নিজৰ কাৰণে শ্বপিং কৰো মই।
হয়, হয়, কি কি কৰি ভাল পোৱা তুমি শ্বপিং?
অ', মই কাপোৰ চাপোৰ লওঁ নিজৰ কাপোৰ। তাৰপিছত জোতা-চেণ্ডেল, ঘড়ী-চৰি আৰু কলেজৰ কাৰণে বহি চহী লব লাগিলে লওঁ।
হয়, হয়, আৰু
চব্জি বজাৰ কৰো, কালেকশ্যনতো নকৰো মই।
কালেকশ্যন মানে নকৰা? যেনেকে আজিকালি ল'ৰাকেইটাই কৰে এ ব্ৰেচলেট অ, চচমা ঘড়ী এইবিলাক। কালেকশ্যন কৰে, তুমি কৰা নে এইবিলাক? অ, মানে নাই নাই মই মই নকৰোঁ মানে মই কৰিলে চচমাৰ অ' মই কৰিলে চচমাৰটো কৰো।
অ' চচমা কৰা, অ', চচমা কালেকশ্যন কৰা ভাল লাগে তোমাক।
ভাল লাগে মানে ভাঙিয়ে যায় মানে ক'বা গলি মই। মোৰ চচমা কেইটা মানে ভাঙি যায় নহ'লে হেৰাই যায়। মানে এ পকেটত থৈ দিও না, এই তুমি বাইক চলালে ভাঙি যাব নহ'লে পৰি পিনে ভাঙি যায় মানে ভাঙি যায় আৰু।
হয়, হয়।
হয়, এইকাৰণে নহ'লে আজি মোৰ বহুত চচমা হ'লে হয়।
অ', তুমি আৰু শ্বপিং কৰা নে?
হা'?
তুমি আৰু কিবা শ্বপিং তপিং কৰা, বজাৰ চজাৰ কৰা ঘৰৰ?
অ', কৰো কৰো অ', এই কেতিয়া কেতিয়াবা অ', মই বজাৰ মানে তোমাৰ যেনেকে হৈ গ'ল ঘৰত চাউল আউল লৈ যোৱা, দালি লৈ যোৱা, আৰু এই চিকেন লৈ যোৱা, চবজি লৈ যোৱা, আৰু তোমাৰ এৰ এনে ঘৰৰ বস্তু মানে লৈ যোৱা আৰু আৰু নিজৰ কাৰণে আৰু তুমি নিজৰ কাৰণে আৰু কাপোৰ চাপোৰ লও অলপমান। কাপোৰ লওঁ আৰু চেণ্ডেল লওঁ। অ', চেণ্ডেল লওঁ কাপোৰ লওঁ এইবিলাক ললে অকণমান ভাল লাগে হয়।
হয়, হয়, হয়।
অ', আৰু কিবা প্লেন বনাইছা ক'ৰবাত ফু ফুৰিব যাবৰ কাৰণে? এতিয়াটো ছুটি দিছে তোমাৰন্তৰ।
অ', ফুৰিব যোৱা প্লেন আছে। পানী খাতি যাম বুলি ভাবি আছো। পানী খাতি আৰু হাতী চিলা চাইডে
হয় নেকি? কেতিয়া যাবা মানে
যাম আৰু দুই তিনিদিন পাছত।
হয় নেকি?
অ', তাতে যাই কিনে ফুৰি আহিম পিকনিক মনাই আহিম বুলি ভাবিছো কলেজৰ লগৰ কেইটাৰ লগত।
হয়, হয়, হয় ভালে কথা। মানে এই বন্ধ পাইছে যদি
ক'ত বা ফুৰিব?
চাওঁ, এতিয়া বৰ্তমান আমাৰ এই প্লেনে হোৱা নাই। মানে এই ল'ৰা তাৰ মানে এটা দুটামান ক'ব অ' ঠিক আছে মই আহিম, আকৌ ক'ব মই নাহো।
অ'।
অ', সেইকাৰণে মই নাহো, যদি
অ'।
আৰু কি? আৰু তুমি, উম। চাওঁ ক'ত? আৰু বন্ধতো পাইছা তুমি। এতিয়া এ, আহ, তুমি বাইক চাইক চলোৱা নে নাই?
অ', বাইক চলাও, বাইক স্কুটি চলাও মই।
হয় হয়, মানে বাইক চলালে, ক'ৰবাত মানে ৰাইড কৰ'বাত যাবা মন কৰেনে তোমাৰ?
অ', ৰাইড কৰিব যাও মই, লগৰ কেইটাৰ লগত শ্বিলং চাইডে। অ', শ্বিলং অ' এই গুৱাহাটীটো ঘুৰো।
হয় হয়, মই এনে শুনিছিলো, এই ল'ৰাৰাকেইটা চব এই লাডাখ যায়। ফুৰিবলৈ বাইক লৈ, তুমি কেতিয়াবা ভাবিছানে যাম যদি, যাবা
হয় তো যাম। দুই তিনি বছৰ পিছত, অলপ বেছিকে ডাঙৰ হৈ যালে তেতিয়া যাম।
হয়, হয়, হয়, এনে তোমাৰ লাইচেঞ্চটো হলনে?
লাইচেন্ঞ্চটো অ', হ'ল মোৰ।
অ', হ'ল নেকি অ'? তেতিয়াাতটো ভাল কথা আৰু, তেতিয়া মানে কি, এইটো প্ৰব্লেম নাথাকিব আৰু। আৰু তুমি ক'ত ক'ত গৈছা? মানে বাইক লৈ তুমি।
মই ফুৰিব ইয়াতে গুৱাহাটীতেই গৈছোঁ আৰু, গুৱাহাটী, শ্বিলং।
গুৱাহাটী, শ্বিলং আৰু মানে, মানে গুৱাহাটীৰ মানে কোন কোন জোগাত মানে?
গুৱাহাটীৰ এনে মালিগাঁও চাইদে। তাৰপিছত জালুকবাৰী, এইকেইটা জাগাত গৈছোঁ। ৰাইট কৰিব, লগৰকেইটাৰ লগত।
এনে তুমি নগাঁও গৈছানা?
অ', নগাঁও গৈছো মই, মন্দিৰত গৈছিলোঁ, এইটো শিৱ মন্দিৰ। ডাঙৰ শিৱ মন্দিৰ যে আছে, অ', সেইটোত গৈছিলোঁ, অ', অ'।
এইটো মানে বহুত দূৰ মানে, কবা গ'লে, গুৱাহাটীৰ পৰা কিমান দূৰ হ'ব মানে তোমাৰ?
বহুত দূৰ আছে।
বহুত দূৰ আছে নেকি?
অহ।
হয় হয় হয়, নাই নাই, বৰ্তমান মই যোৱা নাই, মই ভাবি আছোঁ যাবৰ কাৰণে। অ', আহ?
লগৰ না ফেমিলি?
চাই আছোঁ, ফেমিলিৰ লগত গ'লে ভাল মানে, অকণমান ফেমিলিও দেখা পাব, অ'। তাৰপিছত দেখা যাব, ফ্ৰেণ্ডৰ লগত গ'লে যাম একদিন। অ', আগত ফেমিলিৰ লগত যাম। অ', তুমি কাৰ লগত গৈছিলা? মানে ফেমিলিৰ লগত না লগৰ লগত?
মই লগৰৰ লগত গৈছিলোঁ।
অ', লগৰৰ লগত গৈছিলা নেকি? মানে কেই ঘণ্টাৰ ৰাস্তা তেতিয়াও তুমি কৈ দিয়া।
অ', কেই ঘণ্টা? চাৰি পাঁচ ঘণ্টা।
অ', মানে ক'বা গ'লে, বাইকেদি গ'লে মানে, চাৰি ঘন্টা মান লাগিব আৰু।
অ', চাৰি ঘণ্টা লাগিব।
হয় হয়, মানে তোমাৰ বাইকে দিয়েই গৈছা না? অহ, কিমান ল'ৰা গৈছিলে তেতিয়া
তিনি, চাৰিজন গৈছিলোঁ।
হয় নেকি। তিনি, চাৰিজন গৈছিলে অ' তেতিয়াতো ভালেই তিনি, চাৰিজন গৈছে যদি। বেছি চিন্তা নাথাকে। এনে তুমি তেল কিমান ভৰাইছিলা? তোমাৰ তেলৰ খা- খৰচা চাৰিশ টকা, আপ- ডাউন হৈ গ'ল মানে চাৰিশ টকাতে।
অ', হৈ গ'ল আৰু, চাৰিশ টকাতে আপ ডাউন।
হয়, হয়, হয়। মানে মাইলেজটো ভাল দিয়ে মানে। অ', মই গৈছোঁ, গৈছোঁ।
অ', ক'ত গৈছা?
অ', মই তোমাৰ আ ক'ব গ'লে গুৱাহাটীতে ঘূ- ঘূৰিছোঁ।
অ',
অ', তোমাৰ কামাখ্যা গ'লো। তাৰপিছত এই তোমাৰ নতুন ব্ৰিজ হৈছে, উ, আ উত্তৰ- গুৱাহাটীৰ ব্ৰিজটোত গ'লো।
অহ,
তাৰপিছত নুনমাটিৰ চাইডে গ'লো। তাৰপিছত পানীখেতি, বন্দা এইবিলাকৰ চাইডত গ'লো। তাৰ
অ',
আৰু এইবিলাকে জেগাতে মানে, লগৰকেইটা মানে, এটা লগত আছিলে, পা- পিছত বহাই দিছিলোঁ। তাকে লগ বহাই পিনে ফুৰি আছিলোঁ আৰু।
অ', দুইজনে গৈছিলা মানে?
দুইজনে গৈছিলোঁ মানে।
যায় কিনে কেনে লাগিল?
ভালে লাগিছে মানে, এই মানে ভিডিঅ' বনাই আছিলে। আৰু মই বাইক চলাই আছিলোঁ। অ', মানে ভাল লাগিছে আৰু, মানে এটা লগত থাকিলে ভাল লাগে আৰু।
অ', তাতে যায় কেনে ফটো- চটো তুলিছা?
অ', অ', তুলিছো, ফটো তুলিছো। ভাল লাগিছে, এবাৰ আমি পাহাৰত গৈছিলোঁ। অ', অ' পাহাৰত গৈছিলোঁ। অ' পাহাৰতো বহুত ফটো তুলিলো। ভাল লাগিছে, তাতে মানে বহুত শান্তি জেগা তুমি মানে মন মনটো বহুত ভাল লাগে মানে, যায় পিনে তোমাৰ।
অ', পাহাৰত যায় কিনে ভাল লাগে। অহ
অ', টেনচন ফ্ৰী হৈ যাওঁ। মানে, মানুহ- চানুহ নাথাকে না, তুমি আৰু তোমাৰ ফ্ৰেণ্ড থাকিলে মানে অ' একো চিন্তা নাই মানে তোমাৰমতে নিজৰ কথা পাতি যায় আছা অ' এনে তুমি গৈছা নে, ক'ৰবাত এনেকুৱা শান্তি জেগাত?
অ', মই গৈছো‍ঁ। মই পাহাৰত গৈছোঁ।
হয়, হয়। কোনটো পাহাৰত গৈছা তুমি?
এ, গান্ধীমণ্ডপ পাহাৰটো।
হা।
গান্ধীমণ্ডপ পাহাৰটো, এ, উলুবাৰীৰ আগত আছে।
হয়, হয়। আৰু এটা তোমাৰ এটা এই হা তীগাঁও, হাতীগাঁও ন নহয় নহয় হাতীগাঁও নহয় তোমাৰ এই লালমাটি টিত এটা পাহাৰ আছিল না। অ' তাৰে পৰা পুৰা অসমৰ মানে ভিউটো বহুত ভাল আহে বোলে।
অ'।
অ' মই মানে শুনিছো মই ভাবি আছো যাবৰ কাৰণে তাতে। অ' তুমি গৈছা নেকি? অ' তুমি গৈছা নেকি? হয় তুমি যোৱা নাই নেকি অ'।
তাৰে পুৰা পাহাৰত যোৱা নাই, তাৰে তলত গৈছিলো। পাহাৰটো উঠা নাই আৰু গাড়ীত মানে তেল নাছিল। সেইকাৰণে যোৱা নাই তলৰ পৰা চাইছো। অ'।
অ'। মানে মানে বহুত ভাল বোলে মই ভিডিঅ' চাইছিলো ভাল হৈছিল ভিডিঅ'টো। তাতে তুমি মানে ফটো শ্বুট কৰিব পাৰিবা, ভিডিঅ' শ্বুট কৰিব পাৰিবা মানে বহুত ভাল জেগাটো অ' বহুত ভাল লাগে যায়। এনকা এৰিয়াত যাই পিনি ভাল লাগে আৰু।
অ' শান্তি জাগাত যায় কিনে
অ' শান্তি জাগাত আৰু তোমাৰ, তোমাক মানে বাহিৰত ওলাই তোমাক কি খাবলৈ মন যায় বেছি তোমাৰ ফেভৰেট?
বাহিৰত ওলালে মম' খাব মন যায়, মম'য়ে খাও যায় কিনে
মম'য়ে খাও নেকি?
অ' মম'য়ে খাও। তুমি কি খোৱা?
মইও ম'ম' নহ'লে চাওমিন খাওঁ। মানে এই দুটা এই বস্তু এই দুটা বস্তু পাই গ'লে ভালেই।
অ' বিৰিয়ানী নোখোৱা নেকি?
বিৰিয়ানী খাওঁ, বিৰিয়ানী খাওঁ। এই তোমাৰ বিৰিয়ানী মই ক'ৰবা এই দুৰ্গা পূজা নহ'লে ক'ৰবাত দূৰত ফুৰবা গ'লো বহুত ভোক লাগিছে তেতিয়া মোৰ বিৰিয়ানীটো খালে মানে পেটটো ভৰি যায় মানে।
অ' হয়, হয়।
অ', তোমাৰ মানে এতিয়া চেভেন টি, এইট্টি ৰুপিচত ভালকৈ দিব। চিকেন দিব আৰু কণী দিব। আৰু তোমাৰ এই তোমাৰ এই গ্ৰেভি টো দি দিয়ে বহুত ভাল লাগে মানে।
অ', তোমাক বেছি চিকেন ভাল লাগে নে কণী ভাল লাগে।
হা?
চিকেন বেছি ভাল লাগে নে কণী ভাল লাগে?
অ', মানে দুটাই ভাল লাগে ক'বা গ'লে দুটাই বস্তুয়ে দিয়ে। ভাল লাগে আৰু। হয় দিয়া ঠিক আছে ভাল লাগিলে তোমাৰ লগত
অ', ঠিক আছে দিয়া।
অ', দিয়া।